আধুনো
অ কি কৰিছা এ মই আছো এনেই তুমি কি কৈছা ছাত
মই এই চাং খাই আছো
অ কিহেতি খাইছা চা
চাহে কিবা কিবি পিঠা দুটামান বনালো গৰমে গৰমে দাদাও আহি পালে যে সেইটো কাৰণে চাহ অকন খাই আছো
অ
খালা চাহদা খালা
উম আহ পিঠা দি পেলাই খাইছা আৰু
অ
আহ ভ উম ভালে কৈছা ইা গৰমতটো কেনেকুৱা পাইছ চাই এতিয়া হাৰ লে মা ভাতনা বগ
হা
ভাত বনাব হৈছে ভাত বনাব
অ ভাত বনাব গৈছে
ম অ আছে
আহ হেৰি কিহৰ ভাত কিহৰ
তোমালোকৰ কথা নাই
বনাম হে চাহ খাই উঠিছো যে দেৰিকে ভাত বনাম আও আৰু
হয় এতিয়া বোলে ভাত দালি আছে নহয় দিনত য়া ভাততে বোলে কণী দি দিব আৰু তেনেকে ভাত বনাব আৰু তেনেকে খাম আৰু
আমাৰ সেই ভেদাইলতা জোল আছিলে
তে নেকি
উম
উম
তাই এ পঢ়ি আছে তাৰ পিছত হেৰি! ইহঁতকিজনী আহিছে জানো?
কি কৰি ছে? পঢ়ি আছে, আজি স্কুল বন্ধ আছিলে আৰু!
কোনো ধ্বনি পোৱা নগ'ল। অঁ আজি ঈদৰ বন্ধ।
এতিয়া আহিছিলে যে যোৱাৰ পিছত। হা নাই আকৌ চুটি পা ছিলে। ভালে আছে দিয়া, এদিন বন্ধ পাইছে আৰু। অঁ এনেতো বন্ধ নায়েই।
উম তুমি? ক'ৰবাত গৈছিলা আজি? নাই? হেল্ল'
হ'ব গিয়া। একো বুজা নগ'ল অস্পষ্ট
অঁ
মই আজি এনে অলপ ওলাই গৈছিলোঁ। চাৰিআলি ফালে ওলাই গৈছিলোঁ লো। এনেই স্কুল বন্ধ আছিলে যে সেইটো কাৰণে ওলাই গৈছিলোঁ অলপ।
অঁ তাকে বোলোঁ বন্ধ থাকে।
উঁম অঁ, বন্ধ থাকিলে ওলাই যাওঁৱে। ঘৰতে থাকি থাকি আকৌ ব'ৰ হৈ।
বেয়াও লাগে, উম! এদিন যাবলৈও মন যায়!
অ এদিন যাবলৈ মন যায়, নহলে তুমি কামতে বিজি হৈ থাকিলে হয়, সময়ে নোপোৱা যাবলৈ আও বা, সিহঁতে আহিলেও ধৰি লওক ভাল লাগে হয়। সিহঁতে নাথাকিলে অকলে অকলে থাকিব লগা হয় আও। অঁ বেয়া লাগে। এনে ওলাই যাওঁ অকমান হে আজি এনেই ওলাই গ'লো আৰু ওচৰ চ ভণ্টি এজনী আহিলে। তাই লগতে গৈ চাৰিআলিত তে পানী পুৰি খাই আহিলোগে আৰু সেনেকে উম তোমালোকে এতিয়া কেতিয়া আহিবা
কাইলৈ যাম
কালিলৈ আহিব
অ কাইলৈ যাম কাইলৈ স্কুল খুলিব নহয়।
অ স্কুল খুলিব থাকিবানে নে? যাবাগৈ।
অ গুচি আহিম।
গুচি যাবা আৰু
অ গুচি আহিম
অ ভাত যদি আছে উম অ কোৱা
আইতাহঁতো অকল হৰিয়া যে।
অ
সেইটো কাৰণে থাকিলে অ সেইয়াই থাক থাকিলে মানে অকণ অসুবিধা হয়
অ হয় দিয়া তুমি ভাত বনোৱা আৰু ৰাতি
টো বনাব লাগে যে দিনত এৰিব পাৰিক অকমান বাও ৰাতি মানে অকমান এ
উম বয়সো হৈছে অ সেইটো কাৰণে হয় দিয়া তুমি ধলোৱা ৰাতি থাকিবই লাগে আৰু উম তাতে কোনো নাই যে হয় অকলশৰীয়াও হল উম সেইটো কাৰণে লাগে দিয়া লগত মানে এজনী থাকিলে সাহসত
অ ভালো আৰু ৰাতি বিয়লি পতককে কিবা এটা হলেও ওচৰতো মানুহ তেনেকুৱ ম
উম নুশুনে ন
তোক অ সেইয়াই
আৰু গাঁৱত উম আৰু গাঁৱৰ ঠাইত এনেও বহুত জল্দি শুইও যায়
শুইও যায় অ আমাৰাহে অকমান দেৰি হয়
উম তেনেকুৱা হয়য়ে আমাৰ মামাৰাহাতত যা হে গাঁত সোনকালে শুই যায় মানুহখিনি আমাহে চাগত দেৰি হয় মামাহ ঘৰ এনেকুৱা। আগপা যে হয়, চবে সোনকালে হৈ আহো, উম।
আমাৰ মাহতো আগতে সোনকালে শুৱে।
অ', এতিয়া দেৰি হৈছে আৰু।
তেতিয়া আমি থাকো যে আগত
অহ, পঢ়ি কৰি থাকে, অহ।
এতিয়া কথাটো কৈছো, সোনকালে শুই দিলেনো কি হব
অ', অ', সেইটোয়ে, পঢ়াখিনিও নহয় নহয়। উম, পঢ়াৰ ল'ৰা, সেইটোয়ে ইমান পঢ়িব লাগে আজিকালি কিতাপ বিলাকৰ পেছাৰো ইমান। উম, সেইটো কাৰণে, টাইম অলপ লাগ
লাগে লাগে। এতিয়া, স্কুলৰ পৰা পাইহি তিনটা বজাত
উম, অ'। অ', আকৌ বাজেই অ', অকমান ৰেষ্ট লয়, অকণমান ৰেষ্ট লয়, অকণমান শুই ন' আকৌ অকণমান পিছততো প
পঢ়িব আৰম্ভ কৰিব লগা হয় আকৌ তাতে তোমাৰ হোমৱৰ্ক থাকিল হোমৱৰ্ক থাকিল তাৰপিছত আকৌ সেইবিলাক কৰি, গোটেইবিলাক কৰি পেলাই পঢ়ালে এ-এঘাৰটা বাজেগে গম পাইছা, উম।
বহুত টান টান নহয় আগৰ নিচিনা নহয় হয়। বহুত কিতাপ আজিকালি, এইবিলাক আৰু বুজি পোৱাত টান আজিকালি। আগতে বচ বস্তুবিলাক সহজ আছিলে, আজিকালি বহু টান, টান হৈছে। দে, সেইটো কাৰণে টাইম অলপ লাগে দিয়া সবক
আৰু আজিকালি মানে গোটেই কিতাপখন। খৰচী মাৰি। পঢ়িব লাগে এম চি কিউ টাইপ ত প্ৰশ্নবোৰ আহে যে, অ সেইকাৰণে মানে গোটেই কিতাপ খন‌ খৰচি মাৰি পঢ়ি‌ পঢ়িলে মানে এটা পাঠ পঢ়ি শেষ কৰোতে তোমাৰ ডেৰ ঘণ্টামান গুছি গুচিয়ে যায় বুজি কই বুজি কৰি পঢ়ি। আকৌ তাৰ পৰা সৰু সৰু প্ৰশ্ন।
প্ৰশ্ন হোৱা অ বাছি লবও লাগে মেট্ৰিকতো আজিকালি তেনেকোৱাই কৰিছে যে হয়, চৰ্ট চৰ্ট বিলাক বেছি আহে লং বিলাক বহুত কম আহে। সেইখিনিতে যদি মানে তোমাৰ নম্বৰটো নুঠিলে। তেনেহলে আও হ'ল আও অ আৰু সেইখিনিতে যদি নম্বৰ। উঠি যায় বাকীখিনি ধৰি লক থাকিয়ে যায়। কাৰণ কিয় দীঘল বিলাক লিখিবলৈ অলপ ইজি হয়, কাৰণ অলপ বুজি পালে বনাই লিখিব পৰা যায় হয়নে, কিন্তু তোমাৰ যদি মানে এনচাৰটোৱে যদি তুমি নাজানা। ভুল এটা যদি মাৰি থৈ আহা তোৰ নাম্বাৰটো কাটিয়ে যাব আও
এতিয়া ফাৰ্ষ্ট ডিভিজন পোৱা খিনি পঞ্চল্লিশ নম্বৰ এম চি কিউ আহে সিহঁতে যদি এম চি কিউ খিনি শুদ্ধকে কৰিলে
পায়ে গ'ল তাৰপিছত আৰু সিহ অ থাকিয়ে অ সিহঁতৰ ধৰি লোৱা এইফালে ফৰ্টি ফাইভ অ ছিক্সটি পাইৱে গ'ল হয়নে চিক্সটি মাৰ্ক আহিৱে গ'ল। তাৰ পিছতে সিহঁতৰ থাকিল লং, লং বিলাক যিবিলাক দীঘল দীঘলকে আহে ন। প্ৰশ্ন‌ সেইখিনিত তো তেওঁলোকৰ থাকি যায় বিছ মান হয়নে। সিহঁতৰ দেখোন ধুনীয়াকে তোমাৰ লেত এ মাৰ এটা থাকিয়ে গ'ল অঁ বহুত ই আৰু কি জানানে সহজ হৈছে কাৰণে বস্তু বিলাক কিন্তু পোৱাতটো বহুত
টান হৈছে সেইটোৱে কথা উম
এতিয়া কিমান ছজন ল'ৰা ছোৱালী ইমান ভাল ভাল পাছ কৰিও ধৰিলে ন ৰখি থাকিব লগা হৈ যায় আৰু ইমানেই পষ্ট ওলাইছে তেওঁ মানে ধৰি লওঁক নিবনুৱা শেষ নাই এনেকুৱা হৈছে অঁ সেইটো হয় কিন্তু দেই চবতে মানে সেই প্ৰ্লেমটো পায়ে আছে আচলতে এ এতিয়া মানে কি জাননা আগৰ দিনৰ নিচিনা নহয় আৰু এতিয়া মানে চব মানে ইটোকে দেখি সিটোৱে বহুত মানে গুৰুত্ব দি পেলাই পঢ়ে আগতে আছিলে পাছ কৰিম আৰু আৰু অঁ আগতে আছিলে পাছ কৰিলেই হ'ল আৰু অঁ সেইটোয়ে আজিকালি নহয় আৰু সেনেকুৱা
আৰু চিষ্টেমতটো এনেকুৱা হৈছে মানে তাকে কাট অফ মাৰ্কতটো বহুত বেছি দি দিয়ে
অঁ সেইটোৱে ঢুকি নাপায়গৈ আৰু তোমাৰ তাতে আমি জেনেল মানুহ সেইখিনি আৰুও প্ৰব্লেম নয় ন অসুবিধা উম বহুত অসুবিধা সেইটোৱে তোমাৰ মানে ধৰি লোৱা টিখিনি বা তোমাৰ হেৰি এছ চি এইখিনিয়ে অলপ
সেই যদি অঁ উম
জেনেৰেল আৰু অঁ বি চি খিনিও এতিয়া প্ৰব্লেম হেৰিতে আহে সসুবিধা আহে হয় উ সেইটোৱে
কিন্তু যদিহে সেইটো বাচি নিদিয়ে নহয় এছ টি এছ চি বা অ' বি চি এনেকৈ বাছি নিদিয়ে আমাৰ আমাৰ জেনেৰেলেও কিন্তু বহুত
বহুতে পাব বহুতে পাব তোমাৰ চাবাচোন প্ৰায় ভাগ মানে এনেকুৱা হয় জেনেৰেলে তোমাৰ ধৰি লোৱা পষষ্ঠি পাইছে কিন্তু তুমাৰ কি হয় যি অ বি চি খিনিয়ে তোমাৰ পাঁচপন্ন বা ষাঠিটা পাই যাই হইনে, কিন্তু অলৰেডী তুমি চোৱাচোন জেনেৰেলে বেছি এ থাকে ত' যদি কেনেবাকে কুৰ্তাটো আঁতহি যায়। তেনেহ'লে চোন অলৰেড যদি জেনেৰেলখিনিয়ে পায়ে আছে চাকৰি।
অহ।
আচলতে কুতাটো বেয়া নে পঢ়াৰ ক্ষেত্ৰত কুতাটো নহয় কিন ন' বেলেগ ধৰি লওঁ তুমি বোলে সিহঁত জাতিটো বোলে নিম নিম্ন বুলি যদি আম কিনো নিম্ন আজিকালি চবেই ধনী। হয়নে আগৰ দিনত ধনী, দুখীয়া আছ আছিল আজিকালিতো চব ধনী হয়। গ'লৈ কোনো দুখীয়া হৈ থকা নাই অ', চবে নিজৰ উপাৰ্জন কৰিয়ে আছে অ'। আৰু সিহঁতৰ মানুহ বিলাকোটো বহুতটো ধনী ন'। এটোৱে। এটা হেৰি বনাই থৈ দিছে নিয়ম কানুন আৰু ন' আ আমি চলিব লাগিব সেইটো মতে দিয়ে।
তাকে।
তাকেই দিয়া সদায় সেইটো থাকিবই আৰু।
থাকিব ত' নহয় যদিহে তেনেকুৱা কৰি দিলেহ আমাৰ জেনেৰেল খিনি অকনমান আগবাঢ়িল
অ', অ', আগবাঢ়িল হয় অ', বহুততে পালে হয়, তোমাৰ বৃত্তি পৰীক্ষাটো এতিয়া চাবাচোন তুমি যেনেলে বহুতে নাপায় বৃত্তিতো তোমাৰ নম্বৰ বিলাক চাই ন'।
অ', তাপা চাই ন'?
উম, বহুতৰ তেনেকেও চাই। চব চবতে তোমাক কুতাতটো আহেত তুমি চাবাচোন যি কোনো পৰীক্ষা হওঁক যি কোনোতেই চাই তোমাৰ। আৰু তোমাৰ এতিয়া এজ কলেজত পঢ়ি থকা ল'ৰা-ছোৱালীখিনিও তোমাৰ স্কলাৰশ্বিপবিলাক সেইটোয়ে চাই ন তোমাৰ জেনেৰেল খিনিয়েতটো নাপায়। একোৱে নাপায়, কিন্তু এনেকুৱা আছে নহয় বহুত জেনেৰেলো দুখী দুুখীয়া দুখীয়া আছে এক একো নাই যাৰ ঘৰত।
অহ, অহ।
তাইটো তোমাক তোনাও এতিয়া বহুত ধনী বুলি নকয় ন সেইটয়ে আৰু উম তাকে বুজি নাপাই যে হয়, এতিয়া ধৰি লও আগৰ পৰাই নিয়ম বিলাক থাকিলে, এতিয়া চেঞ্জ কৰিবলৈ নোৱাৰে আ
উম!
দিয়া, ঠিকে আছে দিয়া ন!
ঠিকে আছে দিয়া। অ!